পাছত সেয়ে আ মোক কি কয় জানা না? হেৰি নহয় তুমিতো মোক ফেচবুকত ব্লক কৰি থৈছা। মইটো এতিয়া তাৰ ভাই ইয়াৰ ভায়েকো আছে হেৰিও আছে চব আছে মই আৰু তাৰপিছত ক'লো যে অ এই নাই হাঁ কিন্তু মানে বেলেগক ব্লক কৰিব লওতে তোমাৰ তাতে কৰা গ'ল চাগে দিয়া দিয়া হ'ব দিয়া খুলি থ'ম বাৰু। ইয়াক মই কথাটো কোৱাই নাছিলো কোনে ইয়াক মই এদিন ক'লো আৰু হা যে ই এনেকে এনেকে মোক মেছেজ দিয়ে সেইকাৰণে মই আচলতে ব্লক কৰিছ- সেইদিনা এতিয়া মাঁও আছে বাও আছে সেইকাৰণে মই মানে আৰু ভিনদেউত চব বহি আছে মই মানে ক'ব লাজো পালো।
সি ডাইৰেক্টলি মোক সেনেকে কৈ দিয়া কাৰণে তাৰপিছত হৈছে হয় নেকি মই তাক দি আছো ৰ'বা। বা তাক যেতিয়া সুধিছে জানা সি ইমান ভদ- মাচ সি কি কৰিছে জান নে মই বোলে তাক ভাল পাব গৈছো। তেতিয়া সি আকৌ ক'লে আৰু যে দেখাচোন তাই কি মেছেজ দিছিলে চাও নহয় সি আৰু কি কয় তাই তাই মেছেজ ডিলিট কৰিব দিছে মই এইকাৰণে ডিলিট কৰি থৈ দিছোঁ। উল্টাকে লগালেনে ইমান কচুটীয়া তাৰপাছত আকৌ এতিয়া সি মোক আহ এইমাত্ৰ ফেচবুকত মেছেজ দিছে কি বুলি জানা হা হাই তোমালোকৰ বিয়া কেতিয়া আছে সি বিয়া পাতিবনে তোমাক মই বোলো কিয় কিবা ডাউট আছে নেকি একদম নেক্সত ইয়েৰ প্ৰথমতেই হ'ব আৰু। আহিবা বিয়া খাবলে। তাৰ পাছত আৰু সি কৈছে মইতো যাবই লাগিব। সখীৰ কাম কি থাকে কোৱাচোন মই বোলো কি কাম থাকে কৈছে দ- যদি দৰাই বিয়া পাতিব বাই চেচ্ছ নোৱাৰে তেতিয়া সখীয়ে বিয়া পাতি থৈ আহিব লাগে মই বলো তুমি কি সেইটো আশাত বিয়াত আহিবা লাগে মই যে এতিয়া কালি লৈকে ইয়া ক'ম তোৰ যদি সখী সি হয় ন মই তোৰ লগত বিয়াতে নবহোঁ বোলো
হুে হা অ সি যদি বোলে সেইটো ইণ্টেনচি
কিন্তু ইমান সাহ পাইছে ন ইয়াক কিবা এটা কৰিব লাগিব
উম আহ উম ই আমাৰ ই মানে চাধা চিধা ই মানে কি ক'ব জানা ইয়াক যদি মই। অহ ন তাক ধমকি চমকি দি সি ক'ব এই হ'ব দিয়া লগৰ হয় কি ধমকি দিম তুমিয়ে ব্লক কৰি থ'বা আৰু হ'ব দিয়া হ'ব দিয়া এনে হৈছে দিয়া তোমাক ধেমালিতেহে কৈছে কিয় তুমি চিৰিয়া মই আছ এই ধেমালিতে ধেমালিতে কোনোবা দিনা বোলে বেলেগে লৈ যাব তেতিয়া গম পাবা ৰবা। তেতিয়াও কৈ দিব অহ ধেমালিতেহে নিছে বেলেগে
উম উহৌ উহ।
কি ফটোৱা হয় আহ মানে মোৰ মানে তাৰ আ মাজতে আকৌ কি কৰিছে জানা এ যোৱাবাৰ পি এছ পি এছ পিচ্ছীপাল পালে ডি এৰ ডি ৰিজাল্ট দিওঁতে
মোক কি কয় জানা পঢ়িছিলা নে নাই। ‌অহ কিন্তু একজামৰ ৰিজাল্ট দিছে কেনেকুৱা হ'ল মই কৈছো বেয়া মানে ফেচবুকতে আৰু মেছেজটো দি আছে সি মই তাক নাম্বাৰো দিয়া নাই খংতে।
উ
তাৰপিছত অহ সি ক'লে যে কিয় বেয়া হ'ল তুমি পঢ়া নাছিলা নেকি। মই তেতিয়া টিউচনত আছো হা অলৰেডি মোৰ মানে টিউচনৰ ষ্টুডেণ্টতোৰ ওপৰত। খং উঠি আছে ই আকৌ মোক তেনেকে কলে। কিয় পঢ়া নাছিল পঢ়িব লাগে তুমি পঢ়াই কিয় নাই। এহ হেৰি কিতো এইবোৰ কি ৰিজাল্ট কৰিছ বোলে সি আকৌ মোক। সেনেকে দিওঁতে মোৰ মানে আৰু কি ৰিজাল্ট কৰিছা বোলে সেইবোৰ মই তাক কি কৈছো জানা মই কি হেৰি ক্লাছ নাইন টেনত পঢ়ি আছো কি ৰিজাল্ট কৰিছা সেইবোৰ সোধা যায়।
উ
দুই লাখ এক লাখ চাকৰিত নাই। কম তাতে পাঁচ লাখ কেণ্ডিডেটে এপ্লাই কৰিছিল। ইমান পোৱাতো সহজ আছিল নেকি যদি পোৱাতো সহজে আছিল তুমি নিজে কিয় নাপালা।
উ
মোক যে ইমান শাসন কৰি আছা। তোমাৰ খাই আছোঁ নেকি বুলি সেনেকে খঙতে মই মেছেজ দিলোঁ আৰু। দিয়া পিছেত সেইটো মেছেজ সেই সি কুকুৰে আকৌ সেইটো মেছেজ যায় কিন্তু তাক দেখাইছে। সি আকৌ মোক ফোন কৰি কি কয় হেৰি তুমি তাক কান্ধি দিছা। সি জানা মোক লগৰবোৰ আগত তোমাৰ মেছেজটোত দেখাইছে মই তুমি কি বুলি ক'লা কৈছে ঠিকে আছে বুলি কৈছা তইনো কিয় ক তাইক
মইতো সেইটোৱে ৰিপ্লাই হ'ব আৰু বেয়াকেহে বনাৱ যদি তোমাৰ সখী নহ'ল হয়।
অহহ
মই পঢ়োঁ নপঢ়োঁ মই ভালকৈ পৰীক্ষা দিওঁ নিদিওঁ ম পাছ কৰোঁ নকৰোঁ তাৰ খাই তাৰ বাপেক খাই আছোঁ সেইটো মোৰ কথা ন ইমান কেণ্ডিডেটৰ মাজত মই ডিচি ৰুমত পঢ়িয়েই ডিচি পঢ়িয়ে মানে মই মেথছ পঢ়া নাছিলোঁ সেইটো সঁচা কথা বাকী চব কৰিছিলোঁ আৰু মোৰ যিখিনি মাৰছ গৈছে মেথছৰ কাৰণেই গৈছে
উম বাদ দিয়া না বেলেগে কি কয় লাগে দিয়া মানুহেহে গম পায়
অঁ এই মেইনলি কি যানা চেন থিটা ক'চ থিটা নাহে যে এতিয়া সেইবোৰ পাহৰা গ'লোঁ মানে টাইম হ'ল ন সেই ক্লাছ টেনতে শিকা চেনথিতা কছ থিতা এতিয়া আৰু খুব মনত থাকিব তেতিয়া তেতিয়াও মানে ইলেভেন প তোতেই মই আৰু পাহৰিয়ে গৈছিলোঁ ক্লাছ টেনত কি মেথছ আছিলোঁ
ত্ৰিকন মেতিৰ হেৰিবোৰ সূত্ৰবোৰ
তাকে মইতো একেবাৰে পাহৰিলো আৰু
কেৱল মোৰ কোনকেইটা মনলৈ চা নাই এ প্লাছ বি হোল স্কুৱেৰ এ স্কেৰ প্লাছ টু আইছেভ এ প্লাছ বি স্কুৱাৰ
এইকেইটাই যে মনত আছে। আৰু হেৰি এইটো কি চেভেন বাই ফৰ্টিন ৰুটৰ হেৰি কিমান হয় বুলি আছিল?
উম, এইবিলাক বাদ দিয়া বা
পাইৰ মান কিমান আছিলে টুৱেণ্টি টো বাই চেভেন অ, সেইটো জানো।
সেইবিলাক বাদ দিয়া ইবাৰ মোৰহে মাথাত নো সোমাব পিছে।
তোমালোকৰ, তোমালোকৰো কোচিঙত কৰাই চাগে ন।
অ হা
কোচিঙত চাগৈ কৰাই ন
উম উম কৰাই কৰাই মানে কৰাই আছে চাগে মই কৰা নাই
মানে অ ক্লাছটোতো ৰেকৰ্ডেড হয়।
উম, উম, ৰেকৰ্ডেড হয় অ'।
উম।
ৰেকৰ্ডো কৰিব পাৰি, নাইবাতো লাইভো কৰিব পাৰি।
আহ।
উম। তাকে।
হে
আৰু কোৱা?
হুম। কি বুলি কয়, মই ক'ব খুজিছিলো আহ। তোমাৰ লগত আৰু এটা কথা পাতিব আছে, মোৰ টোপনি প্ৰতিটো ধৰি ৰবা টোপনি
উম, কি কথা পাতিব আছে?
এই, এওঁলোকৰ ভিডিঅ' চোৱা নে মাইনো যে।
কাৰ?
মাইনো, মাইনো।
কোন মাইনো বাৰু?
ফেচবুকত খুবকৈ ওলাই থাকে দিয়া, পুলিচ যে তাই।
জানো চাই নে নেচাও গম নেপাও
মই কালি নেকি কিবা এটা কোম্পেনীৰ সেয়া পাইছিলো। তাৰপিছত হেৰি এতিয়া মোৰ হেৰিটো হেৰাই থাকিলে নহয়, আৰু মই যেন অ'। সেইটো যে নগাঁওটোৰ যে হেৰি লাগে। উম, এম এল এৰ যে সেয়া আছিলে। পিয়ে অ, সেয়া লাগে বুলি ক'লে মোক কি বুলি কয়? ল'ৰা লাগে। অ'লৰেদি এটা অপ্লাই কৰিলে তেওঁ মুছলিম মুছলমানে হয় আচীফ।
উম, উম।
তাকে, তাকে মানে ল'ৰা দিলেই ভাল হয় বাৰু।
মানে যদি এম এল এ তটো ছোৱালী হ'লে চাগে ল'লে হয়, ছোৱালী সেইটোৱে।
মানে কি জানা তোমাৰ কাৰণেও চেফটি নহব বুজিছা।
সেইটোৱেই, উম।
অ।
পিছত ময়ো ভাবিলো নহ মই ভাবিছিলো এম এল এ তটো ছোৱালী। তাৰপিছত এওঁলোকে ক'লে ক'লে ন মোক যে নহয়, নহয় ল'ৰা হয় মই কলোঁ। নাই আৰু আজিকালি আৰু ইমান বিশ্বাস কাকো কৰিব নোৱাৰি ন।
নাই নাই নোৱাৰা তেনেকে এম এল এ হওক লাগিলে কিবাই হওক। চব টাইমতে চবকে বিশ্বাস কৰিব নোৱাৰি নহয় আকৌ।
সেইটোৱে।
মতা মানুহতো মতা মানুহে ন।
অঁ।
লাগিলে তেওঁ এম এল এ হওক নাইবা মিনিষ্টাৰেই হওক হয়নে।
ইমান মানে, আৰু যে এইবোৰ সে এম এল এবোৰৰ এম এল এ বুলি নকওঁ। উম ডাঙৰ ডাঙৰ ডাঙৰ মানুহবোৰৰেই আচলতে মেইন মেইন কেলেংকাৰীবোৰ থাকে।
উম।
কপাবলে।
উম।
সেইকাৰণে মই মানে ভয়ো খালোঁ তাৰপাছত আৰু মই ভাবিলোঁ নাই।
অ পলিটিক্স লাইনটো সোমোৱটো নিবিচাৰো কিন্তু মান ঠিকে আছে মানুহ বিলাক নিজৰ মৰ্জি। নিজৰ। এনেকে নিজৰ মৰ্জী মতে কৰিব।
কেন লাইনটোত- ভালো আছে বেয়াও আছে।
উম।
তুমি দুয়োটাই সহ্য কৰিব পাৰিব লাগিব।
উম।
তেতিয়াহে যেন মানে হয় আৰু। অঁ শুনা না, মই কি ক'ব খুজিছিলোঁ মই তোমাৰ সেৱাটো কৰি দিম হাঁ'।
তুমি এইটো ইভিনিং যে- কথা পাতিছিলোঁ আমি, মই তোমাৰটো - কৰি দিম, তুমি আ'- তুমি কাৰোবাৰ ভণ্টীৰ, ভণ্টীয়ে মোৰটো কৰি দিলে হ'ল।
নাই নাই, মই মানে ক- কথাটো পাতিছিলো দেই মানে অ'- পাৰি বোলে গোটেইখিনি, গোটেইখিনিৰ লগত পাৰি। বুজিছা কথাটো মানে- অঁ অঁ, সিমানটো প্ৰব্লেম নাই মানে তুমি মোৰ লগত কৰিলা, মই তোমাৰ লগত- কৰিলো, আকৌ মানে মই ভন্টিৰ লগতো কৰি দিব পাৰো বুজিলা।
অঁ অঁ অঁ।
যত বোলে ইমান ষ্ট্ৰিক্ট নহয় মানে বুজিছা। উমঁ উমঁ, মানে কি হয় জানা মানে ধৰা মিটিংখনত- চব মানুহ আছে মানে চবকে মানে চবক- কে মানে চ'ব কথা কবও নোৱাৰি, চবকে ইমান ঢিলা দি দিলে আকৌ সিহঁতি- মানে বুজিছা ন' কথাাটো সেইকাৰণে- মানে মানে মোক ডাইৰেক্ট কৈছে যে এই ইমান টান নহয়- কিন্তু মানে চবকে চ'ব কথা ক'ব নোৱাৰি কাৰণে কোৱা নাই এনেকে কৈছে।
অঁ।
উম উম।
মই ভাবিছোঁ মানে তাৰপাছত আৰু- মানে সুধি থাকিব ইমান ভাল নালাগে যে মই সেইটো কথাই তেতিয়া ক'ম বুলি কৈছিলো তোমাক।
সেইটোৱেটো। মোৰো মানে সুধি থাকিবলৈ ভাল লগা নাই এতিয়া দেখিছা ন' সেইডালে কিমান সুধি আছে বা-
ও মা। যেনিবা মানে বহুত একদম মাল্টিনিচনা কিবা হেৰিত- এপ্লাই কৰিছে।
অঁ, সি এনেকুৱা কৰিছে যেন অহ- অহ'- সি এনেকুৱা কৰিছে যেন সি যে চেলাৰি পোৱা চাকৰি এটা হে কৰিবলৈ গৈ আছে।
আহ' সেইটোৱেইটো, তাৰ মানে এপইন্টমেন্ট লেটাৰ এখন অহা নাই- সেইটোত মেনচ, চেলাৰীটো মেনচন থাকিবনে নাই তাৰ মানে তামাম চি- চিন্তা আৰু ঘৰৰো ৰেণ্ট-
তুমি এটা কথা জানানে, সেইটোৱেই। তুমি এটা কথা জানানে মোৰ সেইবিলাক ক্ষেত্ৰত যে বেছিকে হুৰ মূৰ কৰি যে বহুত- লাজ লাগে জানানে, এতিয়া যে মইও যে মোৰ- মোৰ মানে একো কথা শুধা নাই বেলেগ। তোৰ কাৰণে সুধিছো কাৰণ মানুহ বিলাকে মানে মোক সুধিএ থাকে। কে ন যে এইটো হোৱা নাই এইটো কোৱা নাই হয় নে নহয়। তো' মই মানে সেইবিলাক। তো লৈ থাকিব নোৱাৰি হয় নে নহয় ক বাৰে বাৰে উমঁ।
মই সেই কাৰণে মানে মই ভাবিছিলো আৰু যদি বোলে,,,